হেল্ল' কি কৰিছ, এ আছি।
অ', অ,
উম, ভালে ভালে, তোৰ?
অ', ভালে বাৰু।
অ', অ, অ, অ, চাহ খালি? ভাত নাই খোৱা এই বনাই আছে ভাত।
কিহে বনাইছে বা?
ভাত আজি পথাৰত জাল পাতিছিলে। তাত লাগে তোৰ মাছ মাগুৰ, গৰৈ এনেকে লাগিলে আৰু। আহ তাৰপিছত সেয়া বনাইছে ভেদাইলতাৰ লগত আঞ্জা। আৰু তোৰ ঢেকীয়া ভাজি। উম, উম, তহতে মাছ ফুলাইছে নি?
অ',
জাল চাল পতা নাই?
জাল এই মানে পানীয়ে নাই যোযৱা আমাৰ ফালে জাল চাল পাতিবলৈ
অ এ আমাৰ এইফালে বহুত বৰষুণ এককেইদিন নন ষ্টপৰ শুণদি আছে আৰু একেৰাহে
অ অ বাকী আমাৰ ফালে এইবাৰ বৰষুণ চৰষুণ নাই
অঁ অ উম ক
এ আমি কেইটা যে লগত যে যোৱা কথা যে আছিলে মাজুলী যে
অ।
কেতিয়া মানে যাবি?
মাজুলীততো এতিয়া তোৰ বৰষুণ দিয়ে নদীত পানী হোৱা নাই জানো চাগে? গে।
পানী ইমান নাই মই মানে খুৰা ফুণ মাৰিছিলো ফেৰি অহা যোৱা কৰি আছে বাৰু!
হা হা।
উম উম তোৰ মানে মাজুলীলৈ গৈও ভাল লাগিব মানে সত্ৰ চাবলে যে,
অঁ, সত্ৰবোৰ আছে অ মই বাৰু মাজুলী যোৱা নাই আজিলৈকে। তাকে উম উম এ হেতক ফোন উম, কৰিবিচোন বাৰু যদি হেটও কয় যাম বুলি তেতিয়া গুচি যাব লাগিব আৰু লগতে।
অ হয়নে মাজুলীৰ আউনিআটী সত্ৰত মই এবাৰ গৈছিলো তাত মানে তোৰ? এই তুলসী গছৰ একেবাৰে ডাঙৰ খুতা আছে। তাৰ পৰা আকৌ হাতী দাঁতৰ উ হাতীডাতৰ লাখুটি আছে আকৌ ৰজ দিনীয়া চকি আছে তাঁতশাল আছে।
অঁ, অঁ।
হয় তাৰপৰা বন্দুক এটা আছে মানে অসমীয়া মানুহে বনোৱা।
গম পাইছো অঁ।
উম মিউজিয়ামৰ ৰাখী থৈছে বাৰু! উম, উম চাইও ভাল লাগিব আৰু এই ভাওনা চিজনত যাবি নেকি বাৰু?
ভাওনাটোত মানে ভাওনাতকে ৰাসত মাজুলী বেছি ভাল লাগে।
অঁ, অঁ।
মানে এনেকে ভিডিঅ' বুকত দেখি থাকো নহয় ৰাসত বহুত ভাল লাগে বোলে
উম উম ৰাসত বাৰু ভালে লাগে অ
উম তাকে চাই লও যেতিয়া মানে চবৰে যদি আজৰি পাওঁ গুচি যাম আৰু
অ অ
বাকী ঘৰত সবৰে ভালনে উম উম ভালেই চবৰে ভাল অ
উম বাকী ত তই আজি পোৱালি দিয়াৰ কথা আছিলে নহয় দিলে নাই
অ দিলে দিলে আজি পোৱালি দিলে পোৱালি দিছে তোৰ বাৰশ ষোল্লটা দিছে
অ অ ঠিকে আছে
কাৰেণ্ট নাই এইটো চাইডে আজি অকমান দিগদাৰ হৈ আছে এইটো কাৰণে
অ অ
বাকী তোৰ দিলে নেকি
মো আজি দিলে অ তেতিয়া লগতে দিলে ন
লগতে লগতে অ
অ অ আমাৰ উম আমাৰও সেই বাৰশ বাৰটা দিছে বাৰু
গম পাইছোঁ অ
উম উম বাকি মেডিচিন কিবা কিবি আনিল নাই এইবিলাক
মেডিচিন আজি আনিবলে যাম বুলি ভাবি আছিলো কিন্তু বতৰৰতো বহুত বেয়া বৰষুণ নন ষ্টপ আজি দিনডাল বৰষুণ দি আছে সেইটো কাৰণে আজি যোৱা নহলে কাইলৈহে যাবগে লাগিব আৰু অ' অ বাকী হেৰি ঘৰত মাহঁতৰ ভাল ন।
উম ভাল ভাল তহতৰ
আৰু ভাত ঠিকে আছে আৰু তহতৰ পুখুৰী এটা খান্দিছিলি
উম উম
তাত মাছ চাচ দিছ নে কি?
নাই নাই আমাৰ মানে এইবাৰ পুখুৰীটো পাৰটো নবনালো যে সেইকাৰণে মাছ চাছ নাই এইবাৰ
অ -অ -অ হেৰিব লাগে অক মা এনেই দি থব লাগে
পানীটো যাব পাৰে যে সেইকাৰণে এইবাৰ বোলো মাছটো নিিলো অহা পাৰ পটো বনাই সাত দিনত
অ -অ ঠিকে আছে ব এনেই বাছ দি লাভ নাই নহয় গম পাইছো
উ এই থাইলেণ্ড মাগুৰটো যে পাই যে সেইটো দি দিম বুলি ভাবিছো এইবাৰ পুখুৰীত।
দিব লাগে তেনেকুৱা মানে আজি উম ভালে হ'ব আজিকালি মানে সেইবোৰ মাছ তৰ ম এইবোৰ গৰৈ শোল সেইবোৰ মাছ বহুত কমিয়ে গৈছে না ন পায়েই আজিকালি মানুহে দিব লাগে সেইবোৰ অ' এইফালে পথাৰত ললে বাৰু আৰু ওচৰতে পুখুৰী এটা আছে আকৌ ৰজাদিনীয়া তাৰ পৰা উজান উঠে মানে উ,
অ -অ অ 'অ' শুনো বাৰু তহঁতৰ তাৰফালে থকা বগলা পুহি নহয় জানো।
বৰলা পুখুৰী অ বৰলা পুখুৰী আৰু বুঢ়া পুখুৰী দুটা আছে।
উম, উম ঠিকে আছে উজানৰ মাছ খাই থাকো ন।
উম, খাই থাকো উজানৰ মাছ মানে কিয় ইন্তু নহয়। একো মানে দানা চানা নাই নোখোৱা মাজে যে স্বাস্থ্যৰ কাৰণেও ভাল। আহিবি বাৰু এইফালে
উম যাম ব সময় পাই পাই মানে আজি পোৱালিটো ভৰালো যে সেইকাৰণে যাবলৈ টাইমটো পোৱা নাই। ওলামগে বাৰু এপাক।
উ,
সময়টো চাই পেলাই।
বাকী এনে ট্ৰেক্টৰ চেক্টৰ কিবা কামত লগাই থৈছা নে।
ট্ৰেক্টৰৰ কামত লাগি থকা নাই আমাৰ এইফালে সাত লাগি আছে মানে
হেল্ল' শুনিছ নাই বাৰু
উম শুনি আছো তো।
শুনিছনে?
তই শুনিছেনে। হেল্ল' হেল্ল'
হেল্ল'